অ দিছো তই
শুনি আছো শুনি আছো
অ বাকী খবৰ এ শুনি আছিলো।
আহ খাব ভালেই আৰু
তাকে মা ঘৰ নাই নেকি!
ন আহি আহিল আজি প
আহ আহিলে
অ আহিলে অ
অ
বাকী কি কৰি আছা
মই বৰ্তমান কাপাকছিলো
কি কৰি আছ
তাপ
পাচলি
কাপোৰ কাপোৰ
অ তই নিজৰ কাপোৰ নিজে ধুৱ নেকি
নিজ
বা মোৰ এতিয়া পৰীক্ষা আছে আকৌ কি হব পৰীক্ষা নাজানো আৰু
অ পইচা কাৰণে পচায়
তাকে পঢ়োংগে অকণমান
অঁ ক'ত আহ তহে কৰিছা।
হুম
কি কি বাে পুিল
ইউটো বোৱা এশ টকাটো আছিলে নললো।
অঁ এইবিলাক ম ভালকে পাই য
পি ভ এছ কন মানে সি নিজে ল যোনটো পঢ়াই সি নিজেগে। কাল চাহদৰে কয় থাত থাটছে মই এইবা
অঁ অঁ।
উম উমজ মানে এইবোৰ কুৱেশচন প্ৰভাইড কৰে উ ভিটনেৰত বেছি নম্বৰ লাগে এশ তিছ লাগে এগে গাল চা দেখা হলেই হ'ল
অঁ অঁ
পাছ কৰিবলে।
এ পৰীক্ষাত কত আছে।
ক ছয় তাৰিখে ওলাব।
অঁ অঁ অঁ।
নাই এনে ওঠৰ ঊন্নৈছ তাৰিখে হব।
ওঠৰ, ঊন্নৈছ
উম
অঁ আকে প
তাকে!
অজয় নে ব কোন বছ ন ন এজি চ এজি
নাহে নেকি!
আহিব ফুন কৈছিল নি
নাই কোৱা ন। কৰিম বুলি থাকিলেই কৰিম বুলি কৈছিলো কি হব বুলি কৈছিলে। অঁ পাহৰি মইওঁ পাহৰিলো সিওঁ পাহৰিলো চব
অ।
তাকে, এ মই দুপৰীয়া ভাত নাখাওঁ নহয়।
অ অ, ময়ো নেখাও বাৰু মই দাইম
চাহ খালো চাহ মানে গাখীৰ খালো আৰু ৰুটি আছে তাকে।
অঁ
সেইয়া আৰু।
অঁ এ বা অহা নাই নহয়!
আহ আহে অহা নাই। এই পাঁচ, তাৰিখে আহব নেকি পাঁচ, ছয় তাৰিখে আৰু দেখা পাব হিং।
আচ্ছা আচছা দেউতাঁ ভালে আছে।
দেউতা ভালে আছে এই ফোন চাই আছিলে এতিয়া অকন চাৰ্জাৰ ত্ৰিছ আছাৰ এইখন
অঁ তাদাে কোন টো ভাল হ'ল নহয় ন বেয়া যে হ'ছিল কৈছিলি
মা ফোনটোৰ কথা কৈছ অঁ ভাল চিনটো চিমটো গল। আ আজি এতিয়া আমাৰ ফোন চ চবৰে ফোনৰ নেটৱৰ্ক গুচি গ'ল তেতিয়া আহিছে ৰাখ লাহে। ফোনবোৰ নেটক গুচি গ'ল গোটেই।
অ।
এই পৰীক্ষা কাৰণে নেকি?
হ'ব পাৰে, অ পৰীক্ষা- চৰিক্ষাবিলাক শেষ হৈবআছে ন এইকেইদিনত?
বি এল এডৰ পৰীক্ষা আছিলে।
অ কাম দিব পাৰে, চেন্টাৰো ওচৰতে তো। মানুহ কৰিব পাৰে নহয়?
আমাৰ ব ত বা সেই সৰু এজনী যে ছেকেণ্ডজনী
অ অ।
তাই পৰিছে লখিমপুৰৰ ক'বাত আজাদত নে ক'ত পৰিছে?
অ অ আহ আহ কালজত পৰিৈ য
ত কি?
তামা লগা কলেজত পৰিছে।
অ তহঁত দিনা তাই পৰীক্ষা দি আছিল নেকি?
অ দাদা তমাই
ইয়াতকেইনে নললে?
সেই আকৌ তোৰ যিবিলাক খেলে টিচাৰ, টিচাৰবিলাকে কৰিলে হাজাৰত কৰিব লাগিব এই ইয়াত ষ্টুডেন্টৰ কাৰণে।
ঐ আছ দ কাৰণে অ নাজানো নহয়
অ সেইটো কথা।
ত বাচন ধুই আছে অ কাপোৰ ধুই আছে, হেডফোন লগাই লৈছে নেকি?
এ তোন দোকানে কি মাটো পহ হৈছ ন
নহ মাজে মাজে অকমান শহু আহিছে।
অ অহ।
শ আাবও
অঁ এই ইয়াত, ইয়াতে আৰু।
মাইকৰ কাৰণে, মাইকৰ কাৰণে আহ কি কৈছ?
জিম জইন কৰিছা নে?
বস্তু?
জিং জিং জিং।
নাই কোৱা এই কলেজ ৱাত এটা আছে পাঁচশ টকা। আমিতো এনে ক্লাছ কৰিবলৈ আহিমেই।
আহ
পাঁচশ টকাতে মাহে পাঁচশ টকাকে।
কি কি কি?
কলেজৰ কথা কৈছে নে ক্লাছ মানে কলেজৰ ক্লাছৰ কথা কৈছ নে?
অ অ মানে ক্লাছৰ লগতে জিমটোও কৰি দিব পাৰিম আমি।
অ পাৰিবি আবেলি আবেলি।
তই নিজে কৰিব নে নাই?
মই কৰিম ভাবি আছো।
ক'ত কৰিবি তাৰ তাহঁতৰ ওচৰতে কৰিবি চাগে কৰবাত?
কলেজ পালে নাযাওঁগে কলেজ পালে দূৰ হে বেছি।
এই ময়ূহঁতৰ ঘৰ ওচৰত।
গম পাইছো অ। এই ময়ূৰহতৰ বিল্ডিংতে বনাইছো এইটো।
বিল্ডিংত ওপৰত আছে, ৰাততহে যাবগে আৰু।
ৰাত থাকে।
হা
ৰালা বোলো পাতি আছে তাতে ক'ল পালে পুহিব চাগে
এই মাধৱদেৱ লগত পাতি আছে নেকি।
অ মাজতে প চ নাই আ যাগা।
সৈন্য দেখোন দাদাইকে একো সহায়ে নকৰিলে
নাই সেইটো নহয় সেইটো নহয় বেলেগ এটা
ৰ তেতিয়া ভালে হ'ব ইয়াত পৰিলে
তাকে পালেতো পালে আৰুটো নাকৰ ওপৰত কথা পালে পাব আৰু ন ভাগ্য কত লিখা আছে
সেইটোৱে ময়ো এতিয়া ভেদিনী পালে গুচি যাব লাগিব।
অ এই পালাক ক'ত পৰিব লাগে।
লখিমপুৰ বিশ্বনাথ কিবাত পঢ়িমগে আৰু ক'ত পাওঁ এতিয়া চিত
অ অ
এই কালচাৰত নপঢ়ো এনেই লাভ নাই চ আ ভিটনী বহলে অলপ হ'লে হলে তো থাকে নহয় কোৱালিটি
কেলে এগ্ৰ্যীকালচৰ নাপায় নি ।
পাই তথাপিও মানে। এগ্ৰিকালচাৰতকেজনে ভাল বুলি কৈছে মানুহ। এই ফিল্ড এচিষ্টেণ্ট হল হলে
হ
ইট্ৰিকান হলে ভাল হেনো।
অ অ
চব আমাৰ গাঁও তিনটাই দিছে পাৰিজৰ বাহিৰে বাকী তিনটাই দিছো। দিম মানে নথ
আহ
চবৰে
ক'ব নোৱাই পাব বুলি
তাই পাবই মোৰ আকৌ এতিয়াতো বায়লজি ইংলিছত হ'ল মোৰ এতিয়া বৰ দিগদাৰ হলআছে
অহ সেই তেতিয়া সলাবলে সেই তেতিয়াই সল আৰু
সেইটোৱে এতিয়া কি হব নাজানো ন'
একেহে বস্তুটো অকমানৰ ইফাল - সিফাল।
ন উলাম খস্তাড ৰিখিব ক হৈছেও মই কি কুৱেশন এনচাৰ আহিব কাৰণ বাওলজি বা আশী নম্বৰ আহিব
অহ
অকল বিওলজি ত্ৰিশ পশ টকা কমিয়ে বলো কিউচন আহিব বেলেগ কৰে। বুলি এইছ ন ন ন
এনেকুৱা গৰম দিছেও ৰ'দত ওলাবলে মন নযায় বেলেগ দিছে
সব চাৰ তত প আছে
অহ আগফালে
তলৰ আমাৰ ওপৰত তাই লিচোন
অ ওপৰৰততো গৰম চদৰটো ওপৰত আছো নহয়
তভাতো অলপ প্ৰায় থিলপ ঠাণ্ডা আৰু আকৌ এই গৰমত মই আকৌ পথাৰ যাব লাগিব এতিয়া
কি কৈছ?
যাব লাগিব ৰোৱনী গাতটা পৰিলে মোৰ গাত। ৰোৱানি এই বিলাক আহে ন'
কিবা -কিবি কৰিব যাব লাগে খুৰা লগত খুৰা মানে হাতটো দুখ পালে।
তহতৰ খেতিখিনি হে পাই।
অহ, নিজ কৰা। অহ, আমাৰ খুুড়াৰ আকৌ- খুড়াৰ আকৌ- এতিয়া খুড়া আকৌ লগত যোনটো মানুহ থাকে সেই মানুহটো নাই আকৌ গুচি গ'ল পলাই দিলে
কাম মানে কি কৰিব ন'
ৰোৱনি লাগিব খাদ্য যোগাৰ পাবা বল দেম এতিয়া পাবা ক'ত যাব পৰিব আলি দি আছে
নে তই দিব জান
মোক দিব নিদিয়ে আকৌ
তোক
মাতটোতু বেয়া হৈছো নেটৱৰ্কটো ভাল নহয় নেকি?
চব কাম বোলো শিকি থব লাগে।
এ সেইটো হয়‌বাৰু। তাই এদিন নহয় এদিন কামত আহিবয়ে।
সেইটোৱে -সেইটোৱে।
সেইটোৱে কামৰ দিনতহে আহিব। তাকে এইবোৰ বাকীবোৰ জানো খেতি -চেতি কৰিব। এই আলি - চালিবোৰ অলপ দিছো আগতে দিছো যদি এতিয়া নিদিয়া হলো একদম। ট্ৰেক্টৰ- চেক্টৰ
অহ ৱেব ছিৰিজ এতিয়া কি চাই আছ?
হা
ওৱেপ তিথিত এতিয়া কি চাই আছ
অফিচ এখন চাব পৰা গেম অফ থমচ বুলি। যদি তো অলপ মানে মাকচ চাইন্সৰ লাগে তেতিয়াহ'লে ডাৰ্ক বুলি ক আছে সেইকন চাবিচোন
গেম অফ
সেইটো আঠটা ছিজন এখন অলপ মানে কালপ পুৰণা দিনৰ কথা কোৱা।
তই চালি নেকি?
ভাল বুলি কৈছে মই দু প্ৰায় দুটা নে তিনটাৰ পিছত চালো তাৰছত মই এতিয়া পঢ়িব লগা হ'ল যে এইকাৰণে মানে এ অলপ দিন স্থগিত ৰাখিছো ত' ডাৰ্ক খন চা যদি চাবলৈ মন আৰু বুলে খন আছে ন'হলে বেকিং ব্ৰেডখন চা এ চিজন ফৰদাই কৰিলো ছিজন ফৰত এপিচদ তেনলৈকে চালো।
আহ, আৰু এটা চিজন অহাৰ বছৰ লে আহিব। অহা বছৰ এই ইমান সময়তে ওলাব মানে এইখন যিমানৰ ওলালে। তেতিয়াহে গোটেই প্ৰশ্নবোৰ উত্তৰ পাম আৰু। অহা বছৰলে মানে ছিজন ফাইভ আহিব অহাৰ ওচৰলে কিন্তু মানিব এ হেল্ল'
ন
হেল্ল'
শুনি আছো মই শুনি আছো